আছা অ মই এনেই আছো আৰু মৰ্ণিং ৱক এই ইভিনিং ৱাক যাম বুলি ভাবি আছিলো
হয় নেকি অঁ মই এনেই অফিচত আছিলোঁ বহি অ মই কৰো কৰো মই মানে এই মৰ্ণিং ৱাক কৰো মানে ইভিনিং ওৱাক টো তাইম নাপাওঁ মানে অফিচত থাকো না অ' এতিয়া মানে তুমি ফ্ৰী আছা মানে সেইকাৰণে তুমি অ'এতিয়া
অ' মই ফ্ৰী আছো অ'।
হয় হয় এতিয়া মানে তুমি কি হয় নেকি কিমান দূৰ যাবা তেতিয়া
টো থ্ৰী টো থ্ৰী কিলোমিটাৰ
হয় নেকি অ তোমাৰ ভাল লাগে মানে ডাউৰিটো গৰমত এনে তুমি জিম জিম কৰা নেকি ন
অ যিম কৰো মই
হয় নেকি অ জিম কৰিলে মানে অ তোমাৰ ৰুটিনটো মানে ভাল হৈছে মানে তুমি টাইম টেবুলটো ভাল কৰি দিয়া অ এনে অ এনে তুমি জিম কৰা ৰাতি ৰাতি ৰাতিপুৱা যোৱা নে ৰাতি যোৱা
মই ইভিনিং টাইমত অলপ সাতটা মানত যাওঁ
হয় নেকি অঁ মানে অকণমান গধূলি টাইমত দিবলৈ ভাল হ'ব অঁ মই কৰোঁ কৰোঁ মই ক'বা গ'লে মই ৰা অ ৰাতিয়ে যাওঁ ৰাতি যাওঁ
অ অ ৰাতি যোৱা ৰাতি কিমান টাইম কৰা
ৰাতি কমচে অ দুই ঘন্টামান কৰো আৰু
অ দুই ঘণ্টাৰ কৰা
অ আৰু আহি যাওঁ মানে
আৰু অ আৰু কি কি ডাইট চাই মেইনটেইন কৰা নেকি
অ ডায়েট চাইট ও মেইনটেইন কৰো আৰু তুমি কৰা নে
অ ডাইট মই অ মেইনটেইন কৰো
অ কিজিপ
আৰু মই বাহিৰৰ বস্তু ইমান নাখাও বেছিকে
হয় নেকি বাহিৰৰ বস্তু নোখোৱা মানে জং
অ অ ইমান জাংক ফুড কেইটা নাখাও।
হয় হয়, মানে তুমি নিজৰ দাইতটটো মানে কেনেকে ফল' কৰা এটো মোক কিবা আইডিয়া দিব পাৰিবা নেকি?
অ এইটোৱে, মই বাহিৰৰ বস্তু ইমান খাবা নালাগে মানে। ঘৰৰে ভাল বস্তুকেইটা খাবা লাগে প্ৰটিন থকা বস্তুকেইটা, চাক
হয় মানে তেলৰ বস্তু দি, অ তেল বস্তু খাব নালাগে, চাগে হয় মানে অঁ আৰু মানে কি কি খোৱা মানে দাইতৰ কাৰণে তোমাৰ,
আৰু মই এইটো চানা খাওঁ।
চানা খোৱা আৰু,
চানা আৰু এইকেইটাই মিক্স চানা চানা কেইটা মিক্স কৰি কিনে বনাই কিনে খাওঁ আৰু প্ৰ'টিনৰ নিচিনা অলপ। এইকেইটা দি অলপ দাইত টো হেলপ, অ চয়াবিন খাও।
চয়াবিনতো তোমাৰ বহুত প্ৰটিন থাকে।
অ অ
এইটোও খাব পাৰা তুমি আৰু ৰুটি এটা ৰুটি তুমাৰ হেড এক কেলচিয়াম থাকে তোমাৰ।
অ গাখীৰ আৰু
সেইটো ও খাও অ,
অ অ
তুমি গাখীও খাব পাৰা।
অ অ
অঁ এইবিলাক খাই মানে ভাল লাগে অ
বাটাৰ খোৱা না তুমি বাটাৰ?
হয় হয় হয়, বাটাৰ খাওঁ মই অ তোমাৰ বাটাৰ এই তুমি মানে বাটাৰ মানে মই ব্ৰেডৰ লগতে খাওঁ কব গলি। মানে ইমানো ভাল নালাগে আৰু, অ এই ৰুটিৰ লগত নাখাও মই। মোৰ মানে ইমানো ভাল নালাগে ক'ব গলি। হয় হয় মই মানে মোক ইমানো ভাল নালাগে কিয় এই তোমাৰ এই আ অ ফ্ৰেণ্ড কেইটা আনি দিয়ে মোক কেতিয়াবা কেতিয়াবা খাই দিও আৰু ব্ৰেডৰ লগত।
অ অ অ
মোক বেছি মোক বেছিভাগ অ সেই চিজ ভাল লাগে চিজ।
অ চিজ চিজ কিহৰ লগত খোৱা তুমি?
এই চিজ তুমি এয়া এ যেনকে এইটো ভাবি লোৱা মিয়নিছ চিনি পোৱা না? তুমি মিউ মিউনিছ খাইছা চাগে? অ অ অ এইটো তুমি মানে কেনকে তুমি এ তুমি ভাবি লোৱা তুমি ৰুটি বনালা। ৰুটি আৰু কণী আৰু চচ দি পিনি তাতে মেয়নিজ দি দিলে বহুত বঢ়িয়া লাগে।
অহ
আৰু তেনেকে তুমি ঘৰতে বনালা তুমি যেনকে, এ তুমি চাওমিন বনালা ঘৰতে তুমি। চচ দি পিনি মিয়নিছ দি পিনি খোৱা ভাল লাগে।
অ মোমতো দিয়ে মিউনিছ।
অ ম'ম'টো দিয়ে এ আৰু তোমাৰ এই তুমি ভাবি লোৱা। অ তুমি ভাবি লোৱা এই চেণ্ডফিচ বনাইছা তুমি ব্ৰেডেদি।
অ।
অ তাতো দিয়ে বহুত ভাল লাগে তাতে। অঁ হয় হয় অঁ বাৰ্গাৰতো দিয়ে তুমি। এনেই ঘৰত তুমি বাৰ্গাৰ বনাই পাইছানে।
অ ঘৰত বনাই পাইছো মই বাৰগাৰ।
অ কেনেকে বনাইছা মানে কবা বুলি।
অ এইটো বাৰ্গাৰ এইটো বানটো লৈছোঁ। বানত এ বন্ধাকবি আছে না বন্ধাকবি। কদি কবিটো পিচ পিচ কৰি কিনে দিছো তাতে পিয়াঁজ দিছো। পিয়াঁজ দি কিনে কণী দিছোঁ। ভাজা কণী তাৰে ওপৰত মিয়নিচ দিছোঁ। মিয়নিচ চিজ এইকেইটা দি কিনে বনাইছো।
অ মানে একদম মানে চেম দোকান। তাইপে বনাই দিলা তুমি আৰু। অ তুমি মানে এটা দোকান দোকানে খুলি ল।
অ', দোকান খুলিম বুলি ভাবিছোঁ মই।
হয় নেকি, এনে তোমাৰ এনে কি মানে তুমি। ফিউচাৰ তুমি কি ভাবিছা মানে বিজনেচমেন হোৱা নাই নে তুমি মানে জব কৰিবা তুমি দিবা এনে ভাবিছা নে?
অ', অ', কিবা এটা বিজনেচমেন হম বুলি ভাবিছোঁ বিজনেচমেন।
অ', মানে বিজনেচটো থাকিলে মানে নিজৰ বিজনেচটোন মানে নিজতে থাকে বাৰু।
অ'।
আৰু তুমি মানে এনেই জব কৰিবা। মই এনে তোমাৰ ভাবি লোৱা তুমি মই বিজনেছে কৰিম। মই এতিয়া বাৰো বিজনেছেই কৰি আছো অ'। মানে বিজনেচ কৰিলে মানে নিজৰ টেনচনটো নিজতে থাকে আৰু।
অ', হয়-হয়।
এতিয়া তুমি জব কৰিবাতো তুমি এ, এটিয়া জবৰ টেনচন থাকে তোমাৰ, চেলাৰীৰ টেনচন থাকে তোমাৰ এই। ফেমেলিৰ টেনচন থাকিব আৰু অ', মানে বিজনেচত। তুমি নিজে প্ৰফিটটো পাই থাকিবা বাঢ়ি থাকিব, কমি থাকিব।
আ।
আৰু বেলেগৰ তুমি। অ', মানে তুমি যেনেকে ভাবি লোৱা চোন, বেলেগত কাম কৰি আছা এতিয়া তুমি বেলেগত আ। দেৰিকে গ'লা, পইচা কাটি দিব আৰু তোমাক বেয়া লাগি। থাকিব অ', এনেকে তোমাৰ কামটোও নহ'ব সেইকাৰণে নিজৰ বিজনেছ কৰাত। টোৱে ভাল ক'বা গ'লে।
অ', অ'মো তোমাক কেনেকা টাইপৰ বিজনেচটো ভাল লাগে।
মোৰ যেনেকে হ'ল তোমাৰ এই কাৰ চাৰ্ভিচিং। আৰ মেকেনিক, অ', মেকেনিক আৰু তোমাৰ এই। ফোন, পৰ্ট চাৰ্ভিচিঙতটো এইবিলাক বহুত পইচা পায়।
হয় হয়।
লণ্ড্ৰি হৈ গ'ল।
হয়।
অঁ' এ, তোমাৰ এই হলচেল দোকানতো বহুত- ইনকাম হয় ক'ব গলে। অঁ' ভাবিছো এই যি‌ যি অপচেন দিছো তাৰে মাজে- খুলিম আৰু কেইটা কেইটামান, অঁ'। অঁ, তুমি কি দিবা মানে তুমি বিজনেছত তোমাক কি ভাল লাগে মানে?
মোক এনেকে কাৰ চাৰ্ভিচিং, তাৰপিছত ছপ- পিং মল হৈ গ'ল এটা। শ্বপিং মল নহয় সৰু-চৰু দোকান এনেকা মলৰ টাইপৰ।
হয়-হয়, মানে চুপাৰ মাৰ্কেট যেনেকা আৰু।
অঁ, কাপোৰ-চাপোৰ বিক্ৰী কৰা, তাৰপিছত- এনে চিপ-চিপচৰ দোকান।
হয়, মানে অঁ'। মানে তুমি তোমাক কি লাগে মানে? বিজনেচত কোনটো মানে- অঁ' বিজনেচটো চলিব পাৰিব মানে তুমি তোমাৰ মাথা দি লাগে।
অঁ' মোৰ মাথা দি এনে, ম মই কাৰ ছাৰ্ভিচিঙটো ভাবো।
অঁ' কাৰ চাৰ্ভিচিঙটো অঁ' এইটোতো মইয়ো ভাবো অঁ'।
অঁ'
অঁ' এইটো ময় ভাবো ভাল লাগে মানে। আৰু কেতিয়াবা এনে ভাবিছা তুমি, মানে- এ, ঘৰত তুমি এনে কিবা কাম কৰা নে তোমাৰ মনটো ভাল লাগে তোমাৰ।
কয় কাম কৰি। এনে কিবা মাৰ্কেটিং-চাৰ্কেটিং এইগিটা কৰাইয়ে ভাল লাগে আৰু।
অঁ' এ তুমি ঘৰত তুমি এ- কিবা তুমি গছ ছছ আছেনে তোমাৰ ফল মূল গছ কিবা।
অ' আছে মোৰ গছ ঘৰত।
অ' কি কি গছ আছে ক'ব পাৰিবা?
ফুলৰ গছ, নাৰিকলৰ গছ, তামোল গছ, এইকেইটা আছে। অঁ' খেতিও কৰোং মই শাক পাচলিৰ।
হয় নিকি, অ' মানে কি কি খেতি কৰা তোমাক কি কি ভাল লাগে খেতি কৰি মানে।
ৰঙালাওৰ গছ লগাবা, তাৰপিছত নেমুৰ গছ তাৰ পিছত- খাক গেইটা পুতলা শাক এইগেইটা লাই শাক।
অ' তোমাক চবচে ভাল শাক কোনটো লাগে তোমাক?
অ' লাই শাকটো ভাল লাগে।
অ' লাইশাক।
অঁ'
অ লাই শাকতো কবা গ'লে মোকো ভাল লাগে এ তুমি গাহৰি খোৱা নেকি গাহৰি?
গাৱৰি নাখাওঁ মই।
অ' এই তুমি খাব লাগিছিলে মানে এই গাহৰিত মানে লাই শাকটো দি পিনি বনাই। অঁ' বহুত ভাল লাগে অঁ'। অ' মোৰ মায়ে বনাইছিলে মোক ভাল লাগিছিল বহুত খাই।
অঁ' কেনেকে বনোৱা।
অঁ'এইটো মানে আগত অ গাহৰিটো বয়েল কৰি ওলাই- লৈ শাকটো অকল ভাজি লৈ ভাজা পিছত- গাহৰিটো দি দিয়ে গাহৰিটো দিয়াৰ পিছত একদম ফ্ৰাই কৰি লৈ ফ্ৰাই পিনি অকণ- পানী দি পিনি গ্ৰেভি টাইপ বনাই দিয়ে আৰু।
অঁ' গ্ৰেভিত- টপ বনিই কিনা অ' গ্ৰেভি খোৱা নেকি? অ' অ'।
অ' ক'ব গ'লে গ্ৰেভিয়ে খাওঁ।
অ' কিছুমান মানুহে ব্ৰইলিং কৰি খায় না গাহৰিৰ মাংস।
হয় হয় কিছুমান তোমাৰ গাহৰিকেইটা শুকাইও দিয়ে।
অ' অ'।
অ' মানে কোনোবাই শুকাই পিনি থৈ দিব কোন কোনবাই মানুহতো গাহৰিৰ আচাৰো বনাই দিয়ে, গম পোৱা নেকি তুমি?
হয় নেকি, অ' অ' ফাৰ্ষ টাইম গম পালো।
অ' মানে মই যেতিয়া দেখা পাইছো মানে মোৰ এটা ফ্ৰেণ্ড কৈছিলে এইটো কৈছিল কি, এটা গাহৰি আছে আৰু‌ হয়। এই বড়ো মানুহ কেইটা বনাই। বড়ো, মিচি চিমি এবিলাক মানুহকেইটা বনাই বোলে।
ওম।
অ', সেবিলাক বনাই বোলে। আৰু এনে এতিয়া তুমি দাৱৰা যাবা।
অ' দাৰবা যাম এতিয়া মই জোতা পিন্ধি আছো।
ভালে মানে এতিয়া অ' দিয়া ৰাখো দিয়া। ভাল লাগিছে তোমাল লগত? অ'।